অ', অ', কি কৰি আছা?
এই এনেই দাদা আহিল, দাদাক কামৰ পৰা আহি পালে মাত্ৰ। তাকে দাদাক চাহ আটা বনাই দি এনে বাহিৰত আহিছোঁ ৰবা, অলপমান চাহ খাই মই।
অ', ভালে দিয়া, বাকী খা খবৰ কেনেকোৱাহে? এই মই তোমাৰ এই অলপ আগত চাহ টাহ খালোঁ বনাই কিনে। তাকে অকলে আছিলোঁ। তাকে চাহ টাহ বনাই খালোঁ অলপ। এতিয়া বহি আছোঁ ৰ'বা, এনে ফেনৰ তলতে আৰু কি কৰিবা।
অ', বাকী খবৰৰ কথা সুধিলা, খবৰ ভালে দিয়া ঠিক ঠাক চলি আছে আৰু জীৱনতটো যেনেকে চলিব লাগে, তোমাৰ কেনেকুৱা পিছে?
এই খবৰ ঠিকে আছে দিয়া। অলপ চলপ বেয়াও, অলপ চলপ ভালো, এই বেয়া বুলি ক'ব লাগিব দিয়া এতিয়া।
অ', বেয়া মানে, কিহৰ কি ক্ষেত্ৰত বেয়া? পঢ়া শুনা নে কি বা সমস্যা হৈছে নে কি জীৱনত?
এ, নাই তোমাৰ এই, কালি তোমাৰ মোৰ যিটো প্ৰিয় মানে, যিটো দল আছিলে, দলটো হাৰিল নহয় ত, তোমাৰ বৰ প্ৰিয় যিটো খেলুৱৈ আছিল ভাল লগা, এই হাৰিল ন', তেওঁ সেইকাৰণে অলপ মানে, মনতটো বেয়া হৈ মনটো গধুৰ গধুৰ লাগি আছে আৰু সেইকাৰণে তোমাৰ বেয়া ৰবা।
এ, সেইবিলাক বাৰু কি কৰিবা আৰু, সেইবিলাক আৰু হৈ থাকে আৰু জীৱনত উপায়টো নাই। সেইবিলাকৰ পৰা এতিয়া আমি আগবাঢ়ি যাব লাগিব। কিমাননো এটা কথাতে লাগি থাকিব নোৱাৰা নহয়, জীৱনটো, আমাৰো জীৱনটোৰ কথা ভাবিব লাগিব এতিয়া। যিবিলাক কাম আমি কৰিব বিচাৰি আছোঁ, যিবিলাক কৰিম কৰিম বুলি ভাবি আছোঁ, সেইবোৰ এতিয়া কৰাটো উচিত আৰু।
হয় দুখ লাগে আৰু, মানে, বহু ক্ষেত্ৰত দুখ লাগে ধৰা জীৱনত, তেনেকুৱা দুখ বহুত আহে। যিবিলাক হয়তো মানে, মানে বহুত দিনলে থাকি যায় মনত, বা বহু বছৰলে থাকি যায় মনত। কিন্তু, সেইবোৰ তোমাৰ সদায়তো ৰাখিব নোৱাৰা ন'। কাৰণ সেইবোৰৰ কথাই যদি ভাবি থাকা, তো তুমি জীৱনত আগ কেনেকে বাঢ়িবা? সেইকাৰণে নিজকে মানে, মানসিকভাৱে অলপমান সুস্থিৰ কৰিব চেষ্টা হতা কৰিবা। ময়ো মানে ময়ো চাইছোঁ বাৰু ময়ো নোচোৱা নহয়, সেইবোৰ কিন্তু মই ভাবিছো, এতিয়া যোৱা কথা গুচি গ'ল, এতিয়া যোৱা কথাটো সলনি কৰিব নোৱাৰা। তোমাৰ যিজন ভাল পোৱা মানুহৰ কথা ক'লা। তেখেতে মানে কৈছিল ন', যে যোৱা কথা গুচি গ'ল আৰু, যোৱা কথা সলনি কৰিব নোৱাৰি। কিন্তু বৰ্তমানটো চবতছে মূল্যবান। তো, সেয়ে বৰ্তমান তোক গুৰুত্ব দিয়া, বৰ্তমানত যি যি কাম কৰিম কৰিম বুলি ভাবি আছা, সেইবোৰ কৰা। বা, যি যি তুমি আগৰ পৰা ভাবি আছা যে, মই কৰিব পাৰিম বা কৰিব চেষ্টা কৰি আছা। সেইবোৰ কৰা তেতিয়া কি হ'ব তোমাৰ যিবিলাক সমস্যা তুমি বৰ্তমান সময়ত ভুগি আছা ত' সেইবোৰ সমস্যাৰ নোহোৱা হ'ব। আৰু লগতে জীৱনত মানে সমস্যাটো শেষ নহয় কেতিয়াও। কিন্তু সেই সমস্যাৰ সমাধান বিচাৰি পাবা মানসিকভাৱে যদি সুস্থিৰ হৈ থাকা বাকী তুমি কি ভাবা? এই মানসিক সুস্থিৰতাৰ কথা ক'লো বাৰু। এই যিটো মানসিক সুস্থিৰতা ন সেইটো মানুহৰ বৰ্তমান সময়ত বহুত বেয়া হৈ গৈছে মানে মানসিক চাপতটো আজিকালি মানুহে তোমাৰ সহ্য কৰিব নোৱাৰে সাধাৰণতে বা বহুত মানে কয় নহয় ডিপ্ৰেচনত থকা বুলিতো মানুহতো মানে মানুহটোৰ পা পৰিস্থিতি বেয়া হৈ যায় মানসিকভাৱে ত' এই ক্ষেত্ৰত তুমি কি ভাবা? এইবোৰৰ আচলতে কাৰণ কেনেকুৱা ধৰণৰ হ'ব পাৰে বৰ্তমান সময়ৰ ক্ষেত তৎক্ষণাত বৰ্তমানতো বহুত বৃদ্ধি হৈছে এইবোৰ।
কাৰণ বুলি ক'লে তোমাক কাৰণতটো বহুত আছে দিয়াচোন মানসিক চাপৰ আমাৰ মা মানসিক যিটো অশান্তি, সেই মানসিক অশান্তি ত' প্ৰথম কাৰণ ক'বলৈ গ'লে তোমাৰ আমাৰ যিটো মই চা সত্ৰ জীৱনৰ পৰা আৰম্ভ কৰোঁ দিয়া মানে বৰ সৰুৰ পৰা ডাঙৰলৈ যাওঁ ন? ত' প্ৰথমে মই ছাত্ৰ জীৱনৰ পৰা আৰম্ভ কৰোঁ মানে, ধৰি লোৱা আমি এজন ছাত্ৰ। আমি ছাত্ৰ হ'লে আমাৰ প্ৰথম মানসিক চাপ বা মানসিক অশান্তি কি হ'ব? এইটোৱে হ'ব নহ যে আমাক লাগে নম্বৰ। নম্বৰ নহ'লে আমি কেতিয়াও মানে ভাল মানুহ হ'বই নোৱাৰিম। ত' এইটো হ'ল ছাত্ৰৰ একদম ডাঙৰ মানসিক অশান্তি। মানে ধৰি লোৱা ছাত্ৰ এজন এজন ভাল নম্বৰ নাপায়। বা তোমাৰ ভাল যিটো চিন্তা বা ভাল যিটো মানে গ্ৰেড আৰু। সেই গ্ৰেডটো নাপায় যেতিন তেতিয়া তেওঁৰ ম মানসিক অশান্তি দুটা ফালৰ পৰা আহিব। এটা তেওঁ নিজৰ ফালৰ পৰা আহিব আৰু এটা তোমাৰ মাক দেউতাকৰ ফালৰ পৰা আহিব আৰু এটা তোমাৰ অই অক বিদ্যালয় বা স্কুলৰ পৰা আহিব আৰু। এই তিনিওফালৰ পৰা যেতিয়া মানুহে অশান্তি আহিব আৰু এজন ছাত্ৰৰ ওপৰত বা ছাত্ৰীৰ ওপৰত তেতিয়া ভাবি চোৱা সেই মানসিক অশান্তি কেনেকুৱা হ'ব আৰু। মানে জানাই তুমি এজন সৰু ল'ৱা সৰু ল'ৰা বা সৰু ল'ৰ ছোৱালী আৰু ধৰি লোৱা ওঠৰ বছৰে হ'ল। কিমাননো জানে আৰু পৃথিৱীৰ বিষয়ে একোতো নাজানে। একোতো সি কৰি পোৱা নাই নহ, যিবিলাক অ' মানে কৰিব লাগে বা যিবিলাক অভিজ্ঞতা থাকিব লাগে। এইবিলাকতো অভিজ্ঞতা এতিয়া কালি হোৱা নাই নহ, ডাঙৰ মানুহ দৰে ত' তাৰ ফলত কি হয় তোমাৰ কিছুমানত তো বহুত বেয়া বেয়া মানে যিবিলাক কাম আছে সেই কামো কৰিব দৰে আৰু মানে যিবিলাক কৰিব নালাগে। সেইবিলাক কাম হাতত ত তুলি লয় আৰু সেইবিলাক কাম। ত' সেইটোৰ লগত তোমাৰ
আহ ছাত্ৰ জীৱনত যেনেকে তুমি ক'লোৱ তোমাৰ মাক দেউতাকে যিটো ত অশান্তি দিয়ে আৰু মানে এ মানে বেলেগৰ ছাত্ৰ বেলেগৰ ল'ৰা ইমান ভাল বেলেগৰ ছোৱালী ইমান ভাল তুমি কিয় ভাল নহ'লা বা তই কিয় এনেকুৱা হ'লি এনেকুৱা কথা আৰু। এনেকুৱা কথাটো তোমাৰ কি হয় তোমাৰ বহুতো আৰু কি বুলি কয়। এইটো অ মানৰ যিটো অ', ছাত তৰ যিটো অশান্তি সেই অশান্তিটো বৃদ্ধি হয়। অ, তাৰ লগতে তোমাৰ তো আছেই আজিকালি অ, যিটো চিষ্টেম আমাৰ ছিষ্টেমত যিটো নম্বৰৰ ছিষ্টেম। বা তোমাৰ যিটো তোমাৰ ৰেংকৰ ছিষ্টেম আৰু ৰেংকৰে ল'ৰা ছোৱালীক মানে হেৰি কৰা হয় আৰু। যোনে যিমান নম্বৰ পায়। সিয়ে তোমাৰ বেছি জ্ঞানী-জ্ঞানী গুণী আৰু সিয়ে জানে বহুত যিবিলাকে নম্বৰ নাপায়, সেইবিলাক মানে একো কামৰ নহয়। এনেকুৱা আৰু সমাজেও তোমাক এনেকুৱা ধৰণৰ মানে কৰিলেয় আৰু। ত সেয়ে কি বাকী তোমাৰ ডাঙৰৰ যিটো অশান্তিৰ কথা ক'বলৈ গ'লে আৰু ডাঙৰৰ অশান্তিনো কি আৰু সেয়ে টকা-পইচাৰ অশান্তি আৰু টকা-পইচা যেতিয়ালৈ আছে তেতিয়ালৈ অলপ-চলভ হ'লেও ইমান টেনচন নহয় আৰু যিখিনি আছে-আছে আৰু। সেইখিনি তোমাৰ ভালদৰে মিলাই চলাব পাৰিব আৰু। কাৰণ মানুহৰ জীৱনতো দুখ থাকিবই দিয়াচোন। দুখ নোহোৱাকৈ মানুহৰ জীৱনটো কেতিয়াও মানে সম্পূৰ্ণ নহয়। এই তোমাৰ আমাৰ যিটো খেলুৱৈ, আমাৰ প্ৰিয় খেলুৱৈ তেওঁৰ জীৱনতো ইমান ডাঙৰ তেওঁৰ হৈনা ইমান পইচা পাতি আছে, ইমান ঘৰ সম্পত্তি ঘৰ দুৱাৰ সব আছে আৰু। কিন্তু তেওঁ মানে সেই মানে যিটো মানে এটা নিজৰ ৱৰ্ল্ড কাপ জিকা যিটো আশা বা যিটো তোমাৰ সপোন দেখিছিল। সেইটোতো এতিয়াও পূৰণ হোৱা নাই।
ত সনেৱা ধৰণৰ সনেৱা ধৰণৰ মান ডাঙৰ ডাঙৰ মানুহৰ মান কিছুমান সোন এতিয়া অলপ পুৰণি হোৱা নাই। তো সেয়ে আৰু মানুহৰ যিটো সপোন বা মানুহৰ যিটো অশান্তি সেই অশান্তিটো কেৱল মাত্ৰ সেই অ মানে এই তুমি ক'লা ন, মানে গুচি যি হ'ল আৰু মানে যিটো গুচি গ'ল সেইটো ওপৰত লাগি থাকে আৰু যিটো আহিব লগা আছে বা যিটো হৈ আছে সেইটোৰ ওপৰত গুৰুত্ব বহুত দিয়া আৰু সিয়াৰ ফলতে মানে বহুতো ধৰণৰ ধৰি লোৱা অশান্তি যিটো আছে অশান্তি সৃষ্টি হয়। এতিয়া তোমাৰ ডাঙৰৰ কথা ক'লো মই আমাৰ তোমালোকৰ অ দাদাৰ দৰে আৰু সেনেকুৱা বয়স ল'ৰা বা ছোৱালী আৰু সেনেকুৱা ডেকা ডকা ডেকা গাভৰুৰ মনত কি আহিব প্ৰথমে তোমাৰ এইখিনি সময়ত এই ধৰি লোৱা প্ৰথমতে এতিয়া আহিব তোমাৰ টকা কেনেকে কোমাই বা এই টকা যিটো আছে বা পইচা পাতি আছে। সেই পইচা পাতি কেনেকৈ কমাই লয়, ঘৰ বান্ধি, মা-দেউতাক চাই লগতে নিজৰো সংসাৰ খন কৰি ত সেইবিলাক বহুত কথা উৎসাহি পোৰে আৰু সেইবিলাকো মানুসিক অশান্তি পোৰে বা তোমাৰ যিবিলাকে বিয়া বাৰু কৰাই সেইবিলাকৰ মানে যিবিলাক সন্তান আছে সন্তানৰ ওপৰত মানে সন্তানে মানে কি হ'ব, কি নহয় সেনেকুৱা মানসিক অশান্তি বা তোমাৰ ঘৰৰ কামেই হওক, পইচাই হওক বা পইচা নাটনিই হওক। বা তোমাৰ ঋণ লৈছে ক'ৰবাৰ পৰা সেইবিলাকো অশান্তি, মানে অশান্তি মানে বিভিন্ন ধৰণৰ পৰা আহিব পাৰে আৰু, মানে ধৰি লোৱা এজন আহ ধৰি লোৱা তুমি এটা কাম কৰি আছা তুমি কামটো কৰিব পৰা নাই আৰু সেই কামটোৰ পৰা যিটো অশান্তি সেই অশান্তিটো আহিব তোমাৰ, সেনেকুৱা ধৰণৰ অশান্তিৰ সৃষ্টি হয়, ত'অশান্তিৰ কথা ক'বলৈন কি ক'ম আৰু। সেইবিলাকো কেতিয়াও শেষ হয় ন, ন নহয় ন ত' সেইকাৰণে আমি তুমি তোক ভালে কথা ক'লা দিয়া চোন, সেইকাৰণে আমি বৰ্তমানত গুৰুত্ব দিব লাগে বেছি। আৰু তোমাৰ আমাৰ এজন আহ খেলুৱৈ আছে ন আমাৰ ক্ৰিকেটৰ তেওঁও কৈছিল যে, অ পিছলৈ কি হ'ব ভাবি থকাতকৈ বা তোমাৰ আগতে যি হৈ গ'ল সেইবিলাক ভাবি থকাতকৈ বৰ্তমান তোমাৰ কি মানে হৈ আছে সেইটোৰ ওপৰত আমি যেতিয়া গুৰুত্ব দিম নহ তেতিয়ে আমাৰ জীৱনৰ যিবিলাক সফলতা আছে, সেই সফলতা অৰ্জন কৰিব পাৰিম। অন্যথা আমি তোমাৰ এনেকেই আৰু পিছৰ দুখ বা তোমাৰ আগত কি হ'ব সেইবিলাক ভাবি থাকোতে যিটো আমাৰ অশান্তি সেই অশান্তি সৃষ্টি হ'ব আৰু বাকী তুমি কোৱাচোন এই আমি অশান্তি যি আছে মানসিক অশান্তি সেই মানসিক অশান্তিটো আমি কেনেদৰে কমাব পাৰোঁ?
তুমি ভালে কথা ক'লা বাৰু সমস্যাবোৰৰ বিষয়ে বৰ্তমান মানে মোৰ নিজে এইবোৰ সমস্যাত ভুগিছোঁ। ত' তুমি যিটো সুধিলা যে এইবোৰ কেনেকে দূৰ কৰিব পাৰি। তো তাৰ বিষয়ে ক'বলৈ গ'লে মানে উপায় আছে উপায় নথকা নহয়। মানে ধৰা মইতো চবতছে ভাল উপায় বুলি ক ক'লে তোমাৰ আমাৰ যটো দৈনিক যিটো টোপনি ন সেই টোপনিটো আমি ভাল কৰিব লাগে একদম যদি টোপনি ভাল হয় তেনেহ'লে এই যিটো মানসিক
টো মানসিক
আ, মানসিক যিটো অশান্তি ন সেই মানসিক অশান্তিটো নোহোৱা হৈ যায় আৰু তাৰ লগতে কি হয় তোমাৰ মানসিক অশান্তি নোহোৱাৰ লগতে তুমি এনেকুৱা ৰাতিপুৱা যদি উঠি কিনে এইবোৰ ব্যায়াম চয়াম কৰা তেতিয়া কি হব তোমাৰ দেহাটো সতেজ হব লগতে তোমাৰ এনেকুৱা লাগিব যে
বহুত কাম কৰিব পাৰিম মানে কামবোৰ শেষ নোহোৱাকে মই মানে নিজকে হাৰ নামানো মই কৰি হে এৰিম মানে সেনেকুৱা ধৰণৰ কথা আৰু বাকী কি অশান্তিটো সকলোৰে জীৱনত থাকে, কিন্তু কি হয় আজিকালি তুমি দেখি কিবা মানুহে বেছিভাগ অশান্তি পৰা বা যিবিলাক সমস্যা থাকে যিবিলাক মানসিক চাপ থাকে ন সেইবোৰ মানে সহ্য কৰাৰ
তেওঁলোকৰ সীমা পাৰ হোৱাৰ নিচিনা হৈ যায় মানে তেওঁলোকে
কম সময়তে মানে ভাঙি পৰে আৰু মনেৰে যে মই নোৱাৰিম আৰু বা মই ন কৰিব নোৱাৰিম তাৰ ফলত তেওঁলোকে ধৰা বিভিন্ন ধৰ নিজৰ ওপৰতে নিজকে ক্ষতি সাধন কৰে ত' সেইবোৰ কৰিব নালাগে কাৰণ এনেকুৱা নহয়-নহয় যে তোমাৰ তাত পইচা আছে মোৰ তাত পইচা নাই সেইবুলি তুমি ক কষ্ট নকৰাকৈ জীৱনটো খাব পাৰিবা সেনেকুৱা নহয় কষ্ট সকলোৱে কৰিব লাগিব আৰু জীৱনত যদি কষ্ট নকৰাত তে জীৱনটো মানে সাৰ্থক কেনেকে হ'ব বা তুমি যিবিলাক পইচা পাই আছাঁ সেই পইচা বোৰ পাবা ক'ৰ পৰা কষ্ট কৰিলেতো পাবা ত' মানুহে ভাবে যে যাৰ পইচা আছে সিটো সদায় ধনীয়ে তেওঁ মানে সহজে পইচা ইনকাম কৰি ল'ব সেনেকুৱা নহয় মানুহৰ মানে যিমানে বেছি পইচা হয় মানুহৰ চিন্তা ধাৰণা আৰু আৰু তোমাৰ জীৱনৰ যিটো সূখ ন
সেই সুখটো নোহোৱা হৈ যায় মানুহে মানে সদায় যাৰ ধৰা এতিয়া যিবিলাকে ধৰা ব্যৱসায় কৰে তেওঁলোকৰ সদায়
তুমি দেখিবা তেওঁলোকে ভাবি চিন্তাই কৰি থাকে যে মোৰ ব্যৱসায়টো কেনেকে আগবঢ়াম বা ডাঙৰ ডাঙৰ লছ হ'লে কেনেকে সেইবোৰ চম্ভালিম, ত' ভাবা আমাৰ দৰে মানুহে যদি সেই ডাঙৰ লছবোৰ চম্ভালিব লাগে তেনেহ'লেতো আমাৰ অৱস্থা বেয়াই হৈ যাব ন ত' সেনেকুৱা ধৰণৰ কথা আৰু জীৱনৰ প্ৰত্যেক টো ক্ষেত্ৰত আৰু এনেকুৱা নহয় যে ছাত্ৰ হিচাপে হোৱা বা কাম কৰা হিচাপে ক'বাত তুমি কাম কৰি আছা সেই হিচাপত সেনেকুৱা নহয় সকলোৰে জীৱনত তোমাৰ যিটো মানসিক চাপ পঢ়াৰ ক্ষেত্ৰত কামৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰত থাকে। কিন্তু এইবোৰৰ ক্ষেত্ৰত তুমি নিজে সজাগ হ'ব লাগিব নিজৰ মানসিক চিন্তাধাৰা সলনি কৰিব লাগিব এনেকুৱা এনেকুৱা নহয় যে তুমি এটা কাম কৰি আছা সেইটোৰ ওপৰতে নিৰ্ভৰ হৈ চলিবা। তুমি ভাবিব লাগিব যে নাই ঠিক আছে মই এইটো পাৰা নাই বেলেগ এটা কাম কৰি ল'ম বা ধৰা তুমি পঢ়াৰ ক্ষেত্ৰতে কেতিয়াবা হয় বহুত ল'ৰা ছোৱালীয়ে গণিতখন টান পায়, কিন্তু এনেকুৱা কৰিব নালাগে যে, মই নোৱাৰো মানে মই এৰি দিছোঁ আৰু একেবাৰে সেনেকুৱা নহয়। তুমি যদি ভাবি লোৱা যে, মই অলপ আজি পঢ়িম কাইলৈ অলপ পঢ়িম। সেনেকুৱা যদি চিন্তাাধাৰা ৰাখা ন তেতিয়া মানে সমস্যাবোৰৰ সৃষ্টি বেছি নহয়। বাকী নহলে ৰাখিছোঁ দিয়া আজিলে পিছত কেতিয়াবা এই বিষয়ে আৰু কথা পাতিম ভালকে।
অ', হ'ব দিয়া এনেকুৱা বিষয়ৰ ওপৰত কথা পাতি থাকিব লাগে আমি। বাকী মানসিক চাপতটো নল'বা তুমিও- তুমিও চাগে বহুত মানসিক চাপ লৈ আছা। তোমাৰ মই দেখা পাইছোঁ আৰু মানে তুমি বহুত ক্ষীনাই গৈছাঁ আৰু ত, ' বেছি মানুহে অশান্তি নলবা। বাকী হ'ব দিয় নহলে থৈছোঁ আজি।